অ', কি কৰি আছ।
এ, আছো ৰ এনে তই কি কৰিছ?
ময়ও এনে বহি আছো ৰ পিছে তহঁতৰ ঘৰৰ পৰা দেখোন আজি কিবা হ'হা চিয়ৰ হৰা বেছিকে শুনিলো কিবা অনুষ্ঠান আছে নেকি
এ, নাই নাই তেনেকুৱা একো ডাঙৰ অনুষ্ঠান নহয় আচলতে আজি দেওবাৰ যে আমাৰ ঘৰৰ চব মানুহে একেলগে চাফ চিকুণ কৰি আছিল অকণমান, তেনেতে আমি মানে পুৰণি ফটোৰ এলবামটো বিচাৰ আই পালোঁ সি মোৰ সৰু কালৰ স্কুলৰ ড্ৰেছ পিন্ধা ফটো দেখি দেউতা আৰু মায়ে ইমান হাঁহিছে মই ভাবো মানে পৰিয়ালৰ লগত এনেকুৱা কিছুমান মুহুৰ্ত আমাৰ জীৱনতটো আটাইতকৈ সুন্দৰ কৰি তোলে নহয় নে ন বাৰু।
অ', হয়দে একদম সঁচা কথাই কৈছ আৰু মানে আগৰ ফটোবোৰ দেখি বা আগৰ কিবা স্মৃতি দেখিলে তেনেকে খুব ভাল লাগে ন আগৰ দিন বোৰৰ কথা মনত পৰে আজিকালিটো এই ডিজিটেল লাইফত আমি চব নিজৰ ফন লৈ বা লেপ লেপটপ লৈ এনেকে বস্ত থাকো যে একোখন ঘৰতে থাকিও পৰিয়ালৰ মানুহক সময় দিব নোৱাৰা হও। বা তেনেকুৱা আৰু সকল কাৰোৰে হাতত মানে মানুহৰ কাৰণে মানুহৰ সময় নাথাকে। চবেই নিজৰ নিজৰ কামত ব্যস্ত থাকে কিন্তু যেতিয়া তোৰ কিবা এটা ঘৰত উৎসৱ পৰ্ব আহে যেনে আমাৰ বিহু বা দূৰ্গা পূজা। তেতিয়া গোটেই পৰিয়ালটো একেলগে গোট খালে যিটো মানে ভাল লাগে আনন্দ হয় মনত তাৰ মানে তুলনাই নাই নহয় ন
অসমীয়া সমাজত পৰম্পৰা আৰু উৎসৱবোৰে আমাক সদায় পৰিয়ালতটো আৰু সমাজৰ বান্ধি ৰাখে আৰু বহাগ বিহুৰ সময়ত ঘৰৰ ডাঙৰক সেৱা কৰি আশীৰ্বাদ লোৱা মাহঁতে বনোৱা পিঠা পনা আদি খোৱাৰ দৰে একেও হবই নোৱাৰে আৰু এইবোৰ বস্তুৱে আমাৰ শিপাডালক মনত পেলাই দিয়ে।
অ', হয় দে একদম ঠিক কথাই কৈছ, তোৰ মানে উৎসৱ বোৰৰ দিন দিনবোৰত আমাৰ মাৰ হাতৰ কাম আৰু একদম মানে ক্ৰিয়েটিভিটি যিটো একদম ওলাই পৰে আৰু পিঠা পনা বনোৱাৰ পৰাতো বিভিন্ন ধৰণ ধৰণৰ কাম সেইয়ে আৰু আৰু দেউতাহতে যেতিয়া পুৰণি দিনৰ বিহুৰ কথা বা তেওঁওলোকৰ সৰু ক কালৰ কিবা তেনেকুৱা কথা উৎসৱৰ কথা কয় শোৰ নিজে ইমান ভাল লাগে তেতিয়াৰ দিনত বাৰু এইবোৰ চচিয়েল মিডিয়া বা লাইক কমেন্ট সেবোৰ একো নাছিল। কিন্তু আমাৰ মানুহৰ মাজত যিটো সঁচা মৰম আৰু আন্তৰিকতা আছিল সেয়া বহুত মানে
অাম যাম মানে কি কিছিললাম ন অ একেবাৰে ঠিকে কৈছো মানে আমি যিমানে মডাৰ্ণ নহও কিয় বা যিমানে ডিগ্ৰী নলও আমাৰ পৰিয়াল আৰু নিজৰ থলুৱা পৰম্পৰাক আমি সদায় সন্মান কৰিব লাগে। যেতিয়া জীৱনত কিবা ডাঙৰ সমস্যা আহে বা মনটো ভাঙি পৰে তেতিয়া আচলতে আমাৰ পৰিয়ালৰ মানুহখিনিহে লগত থাকে বেলেগ মানুহ আমাৰ নাথাকে আৰু মানে মেণ্টেল ষ্ট্ৰেছ আদি আমি বিভিন্ন জীৱনত অসুবিধা পোৱা যাওঁ সেইবোৰৰ পৰা আাক অ বুজাবলৈ বা আমাৰ আকাশত শক্তি হিচাপে থিয় দিবলৈ অকল আমাৰ পৰিয়ালটোহে থাকে বেলেগ কোনো নাথাকে
অ সেইটোয়ে তোৰ যিমানেই তই জীৱনত আগবঢ় ঢ়ি নাযাও যিমানে শিক্ষা দীক্ষা ডিগ্ৰী লাভ নকৰ কিয় তোৰ সকলো সময়তে মানে জীৱন পথৰ সুখ দুখত তোৰ মা দেউতা বা পৰিয়াল ভাই ভনী তেওঁলোকে তোৰ মানে অ', তই সফল হোৱাৰ পিছত তোৰ লগত থাকিবা ব বা মানে নিস্বাৰ্থ ভাৱে তোক সহায় আৰু সকলো সময়তে গতিকে এই চচিয়েল মিডিয়াৰ যিটো জীৱন তাৰ পৰা আমি অলপমান আজৰি সময় পালে এতিয়াও সকলোৰে লগত মানে পৰিয়ালৰ লগত অলপমান মানে ভালদৰে সময় কটাব লাগে যাতে এইবোৰ অনাগত তই দিনলৈ আৰু সম্পৰ্কবোৰ ভালেই থাকে।
তাকে একদম ঠিক কথাই কৈছ বাকী তোৰো কিবা এনে ধৰণৰ মুহৰ্ত আছে নেকি?
অ আছে আছে সৰুতে মানে মানে মোৰ তাতেতটো আমাৰ সৰুৰ ফটোবোৰ তেনেকে আছে এলবামত থোৱা আৰু মানে বিভিন্ন ধৰণৰ স্কুলত যোৱা ফটো তোৰ তেনেকে নচা ফটো ষ্টেজ পাৰফৰ্ম কৰা ফটো সেইবোৰ আছে মানে সেইবোৰ দেখিলেই আকৌ সেই আগৰ দিনলৈ উভতি যাব মন যায় লগৰ বোৰৰ লগত তেনেকে একেলগে বিহু কৰ্মশালাত যায় নাচিবলৈ মন যায় কিমান যে মানে ভাল লগ দিন আছিল সেইবোৰ বৰ্তমান তোৰ এতিয়া সবেটো ফনে দিয়ে লগ পাওঁ কিন্তু তথাপিও সেই আগৰ যিটো মানে মাদকতা আছিল একেলগে লগত থকাৰ বা কথা পতাৰ সেইটো মানে বৰ্তমান নাইকিয়াই হৈ গৈছে যিহেতু ফোনটোতে সকলোৱে ব্যস্ত থাকে আৰু অ মানে যিমান যি নহওক এই ডিজিটেল প্লেটফৰ্মৰ দ্বাৰা বা ডিজিটেল ব্ত বস্তুৰ দ্বাৰা আমি তেনেকুৱা মানে মানুহে মানুহৰ প্ৰতি থকা মৰম যেনে আন্তৰিকতা কেতিয়াও এনেকে আমি মানে ভালদৰে প্ৰকাশ কৰিব নোৱাৰো যিবোৰতৰ আহ লগ পালে মানে আমাৰ মাজত যিবোৰ কথা বতৰা বা আড্ডা হয় সেইবোৰৰ দৰে কেতিয়াও হ'ব নোৱাৰে ফোনত পতা কথাবোৰ হয় নে?
অ', ঠিকে কৈছ সেইটোয়ে আচল মানে সুখ, বাকী আৰু সৰু কালৰ কিবা স্মৃতি আছে নেকি?
অ', সৰু কালৰ স্মৃতি বুলি ক'লে তোৰ এই মই যে কলো অ আ', তেনেকে মানে কি হৈছিলে মই ক্লাছ ৱানটো মানে থাকোতে আৰু মোক বিহু কৰ্মশালাত দিছিলে তেনেকে বিহু কৰ্মশালাত দিওঁতে তেতিয়াতো তোৰ মোবাইল ফোনৰ যুগ নাছিল বা আমাৰ তেতিয়া ফোন নাছিলো। কিন্তু তেতিয়া আমি কি হৈছিলে অ' বিহু কৰ্মশালাত যাওঁতে মোৰ লগৰ বোৰৰ লগত তেনেকে আমি, তেতিয়াতো আমাৰ পাপাহঁতৰ চাইকেল আছিলে ন, আৰু তেনেকে ফটো উঠিবলৈ কেমেৰা থকা মোবাইলো নাছিলে ত' আমি গোট টেই কেইজনী কি কৰিছিলোঁ, কৰ্মশালাৰ শেষত একেলগ হৈ দেউতাহঁতৰ লগত তোৰ চাইকেলত যে একেবাৰে ষ্টুডিঅ'ত ফটো উঠিব গৈছিলো, আৰু সেইবোৰ যিবোৰ মুহূৰ্ত এতিয়াও মানে সাঁচ ৰাখিছোঁ আৰু ফটোবোৰ সেইবোৰ মানে দেখিলে খুব ভাল লাগে আৰু, কেনেকুৱা যে ভাল দিন আছিল।
থাকে সেইবোৰ মুহুৰ্ত মনত পৰিলে আমাৰ পুৰণি শৈশৱটোলৈ মনত পৰি যায় তো আমি কেতিয়াবাই হেৰুৱাই থৈ আহিলোঁ। এতিয়াতো দৈনন্দিন জীৱনত ইমান ব্যস্ ব্যস্ততা ভৰি পৰিছে আমি নিজৰ বাবেও সময় নোপোৱা হৈছো। আৰু সেইবাবে সেইবাবে কেতিয়াবা সময় পালে পৰিয়ালৰ লগত সময় কটাব লাগে নহলে বন্ধু বান্ধৱীৰ লগত। ওলাই যাব লাগে।
উম। আৰু মানে কি হয় তোৰ মেতিয়া যে আমি এনেকে ষ্টুডিঅত ফটো গৈছিলো বৰ্তমাটো ষ্টুডিঅ বোৰ টোৰ নোহোৱা হোৱাৰ দৰেই হৈছে। কিন্তু, আগতে তোৰ ফটো এখন তুলিবৰ কাৰণে সকলোৱে মিলি অ বিহুতে হওক বা পূজাতে হওক দুৰ্গা পূজাত তেনেকে মানে ষ্টুডিঅ'ত সবে একেলগে যে মিলি কিনে ফটো উঠিছিলোঁ বা মা দেউতাৰ লগতে, কিমান যে ভাল লাগিছিল। ফীল নহয়নে?
তাকে বহুত ভাল লাগিছিল সেইবোৰ দিন মানে কেতিয়াও ক আমি ঘূৰাই নাপাও যদিও আমাৰ স্মৃতিৰ কোণত কেতিয়াও সজীৱয় আছে।
হয় হয়, সেইবোৰ মান তোৰ অ' আমি জীৱনত যিমানে আগবাঢ়ি নাযা সেইবোৰ স্মৃতি আমাৰ লগত সদায় থাকিব। আৰু মানে কেতিয়াও পাহৰিব নোৱাৰা মুহুূৰ্ত ন, সেইবোৰ যিবোৰ তই ঘুৰাই আনিব নোৱাৰো কেতিয়াও কিন্তু কেৱল ফটোবোৰ চাইহে তই মানে, আনন্দ এটা মনত লভিব পাৰ আৰু। তোৰ তেনেকুৱা কিবা আছে নে মুহুৰ্ত ভাল লগা কৰে।
মোৰ আছে মই মানে সৰুতে বহুত বেছি উৎপতীয়া আছিলো কিন্তু আহ মোৰ সৰুৰ পৰাই মোৰ জীৱনটো গালি খাওঁতেই গৈছে কিন্তু তথাপিতো মোৰ-মোৰ ৰো ভাল, ভাল আছিল, আ মোকো মৰম কৰিছিল কিন্তু মোৰ মানে ঘৰত মোক বহুত বেছি শাসন কৰিছিল তাকেই, আৰু মানে যিমান যি হ'লেও সেইটো মোৰ ভালৰ বাবে কৰিছিল আৰু মোৰ সৰুকালটোও ভাল আছিল। খেলিব গৈছিলো, ফুৰিব গৈছিলো কিন্তু আজিকালি মানে তেনেকৈ ঘৰৰ পৰা ওলাই যোৱা নাযায়েই। আৰু আমি সেইটো সময় তেতিয়াই হেৰাই থৈ আহিলো সেইবাবে আমি সৰু কালতে বেছি ফূৰ্তি কৰি ল'ব লাগে, হহি ধেমালি খেলি ল'ব লাগে, কাৰণ ডাঙৰ হলে আকৌ সেইবোৰ ঘূৰাই পোৱা নাযায়। আৰু যিমান যি হলেও আমি আমাৰ ঘৰৰ ডাঙৰ সকলক সন্মান কৰিব লাগে আৰু সদায় পৰিয়াল হৰ লগত থিয় হৈ থাকিব লাগে। কাৰণ অ', পৰিয়ালে আমাক প্ৰতিটো কথাতে সহ সহায় কৰে আৰু, আ', আমাৰ লগত থিয় হৈ থাকে আৰু যেতিয়া সৰু কালত মা-দেউতাৰ লগত উৎসৱ পাৰ্বনত যাওঁ। অম্‌', সেইবোৰ সময় মানে এতিয়া আৰু ঘূৰি নাহে। এতিয়া যিমানে ডাঙৰ হৈছো, ঘৰৰ পৰা ওলাই যাবলৈ মন দিনটো চচিয়েল মিডিয়া নহলে আহ টিভি মোবাইল এনেকৈ আমি অম্‌', গোটেই দিনটো অপব্যয় কৰি পেলাওঁ। কিন্তু কেতিয়াবা সেই ছচিঅ মিটাৰ পৰা আঁতৰি আহি নিজৰ ঘৰৰ মানুহৰ লগতো দুই এষাৰ কথা পাতিব লাগে। তে যেতিয়া ছোচিয়েল মিডিয়া নাছিল, লাইক কমেণ্ট এইবোৰ-এইবোৰৰ কোনো চিন্তাই নাছিল। তেতিয়া মানুহৰ মাজৰ আন্তৰিকতাটো আৰু মৰম চেনেহটো অলপ বেছি আছিল। ছিল যিটো ইতিয়া মানে হেৰাই গৈছে।
হয় হয় তই একদম মানে ঠিক কথাই কৈছ আৰু যিমানেই মানে ত উম', উ', যুগটো মানে আমাৰ আজিকালিৰ যুগ ডিজিটেল হৈ যাই আছে, সিমানে তোৰ মানুহৰ মাজত মৰম-চেনেহ, সন্মান, আন্তৰিকতা, সেইবোৰ সিমানেই কমি গৈছে। তই মোবাইলৰ ভিতৰৰ পৃথিৱীখনত তই যিমানে লাইক কমেন্ট কৰি ভালকে নিলিখ কিয়, কিন্তু কোন মা নৰ মনত কি আছে তই সেইবোৰ ধৰিব নোৱাৰ। কিন্তু আমি এতিয়া লগ হৈ একেলগ হৈ যি যিবোৰ কথা পাতো সেইবোৰ মানে মনত কিবা এটা শান্তি দিয়ে আৰু। যিটো মানে ফোনত কথা পাতোতে সেইটো কেতিয়াও মানে, আ' অম্‌', মানে মনত আনন্দ এটা পাব নোৱাৰ আৰু সেইবোৰ এতিয়া দে, মা দেউতাৰ লগতে হওঁক বা যাৰ লগতে নহওঁক। ময়ও তেনেকে সৰুতে মোকো ক'তো যাব দিয়া নাছিল সৰুৰে পৰা ময়ও তেনেকে অ মানে ঘৰতে থাকোঁ। ওচৰৰ-পাজৰেৰ মোৰ কোনো লগেই নাই। তেনেকে স্কুলত দিয়াৰ পৰা মোৰ লগ যি বনাইছোঁ, এতিয়ালৈকে তেনেকে সেইকেইটা লগে। মোৰ মানে অ কোনোবা যে মানে বাহিৰা লগৰ হব ওচৰ পাজৰ তেনেকুৱা ধৰণৰ নাই গতিকে ঘৰৰ মানুহে এনেই আৰু স্কুলত যি লগ পাইছোঁ, তেনেকুৱাই আৰু।
অ', ঠিকে কৈছ। আমি মানে যিমানে ডাঙৰ হৈ গৈছোঁ সিমানে বেছি অকলশৰীয়া হৈ গৈছো সেইবাবে সদায় পৰিয়ালৰ লগত থকাটোৱে ভাল। কাৰণ তেওঁলোকে আমাৰ বিপদৰ সময়ত আমাৰ আ', বিভিন্ন সমস্যাৰ সময়ত কেবল তেওঁলোকহে থাকিব আমাৰ লগত। আৰু যিবোৰ অন্তৰংগ বন্ধু-বান্ধৱী সেইবোৰকো সদায় নিজৰ লগতে ৰাখিব চেষ্টা কৰিব লাগে।
হয় হয়। তোৰ লগৰ বহুত থাকিব পাৰে, কিন্তু মানে ভাল লগৰ বুলি ক হ'লে তোৰ আ', এজন বা দুজন তেনেকুৱাহে থাকে আৰু মানে এটা সময়ত তেনেকুৱা হয় যে মা দেউতাৰ কথা শুনা নাযায় কিন্তু এটা সময়ত সেইটো বুজি পোৱা যায় যে মানে যি কয় তেওঁলোকে সেইবোৰ সকলো মিলি আৰু মানে পিছলৈও ভৱিষ্যতলৈ সেইবোৰ কথা মানে মই এতিয়া মানি চলিবলৈ চেষ্টা মৰিম যিহেতু মানে, সেইবোৰ ফল পাইছোঁ কথা নুশুনে।
উ', ঠিকে কৈছা। মা দেউতাৰ কথা সদায় মানি চলিব লাগে। কাৰণ তেওঁলোকে সদায় আমাৰ ভালৰ বাবেই
হয় হয়, ঠিকে আছে। তো আজি তোৰ লগত কথা পাতি ভাল লাগিল। বাৰু, আৰু এদিন নিশ্চয় এনেকে লগ পালে কথা পাতিম দে।
অ মোৰো মনটো অলপ পাতলিল তেতিাৰ পৰা মানে ফটোবোৰ দেখি আবেগিক হৈ উঠিছিলোঁ
হয় হয়। দে ৰাখিছো নহ'লে আজিলৈ।
অ', হ'ব দে।